হেল্ল'।
হেল্ল'।
মোৰ মাতটো শুনা পাইছানে?
পাইছোঁ পাইছোঁ আপুনি তুমি মোৰ মাততো শুনা পাইছানে? আছোঁ এনেই তুমি কি কৰিছা?
মই এইয়া আছোঁ এনেই, ভাত- পানী খালানে?
খালোঁ খালোঁ, তুমি খালা নে নাই?
মই খালোঁ খালোঁ।
অহ।
তাকে বহুত দিন তোমালৈ ফোন কৰা নাই নে, আজি বোলো এটা নতুন বিষয়ৰ ওপৰত কথা পাতিবলৈ ফোন কৰিলোঁ।
কি বিষয়টো এনেই কি বুলি, কি বাচি লৈছা কোৱাচোন?
হয়, বিষয়টো হৈছে, তোমাৰ আমাৰ মাদক দ্ৰব্য।
হয়।
হয়, তোমাৰ এতিয়া চোৱা, মাদক দ্ৰব্য যি অ' আমাৰ নৱপ্ৰজন্মৰ অতিথি সেৱ নাই কি তোমাৰ কিমান বেমাৰ হোৱা দেখা গৈছে, তোমাৰ বেমাৰ চাবলৈ গ'লে তোমাৰ কেঞ্চাৰ বেমাৰ হোৱা দেখা গৈছে।
হয় হয়।
হয়, তোমাৰ আৰু চাবাচোন আমাৰ নৱপ্ৰজন্মই কি ভাবে তোমাৰ মাদক দ্ৰব্য যেনে-তোমাৰ মদ, ভাং, এইসমূহ তোমাৰ সেৱন কৰিলে তেওঁলোকৰ যি মানসিক চাপ মানসিক চাপ কমে বুলি ভাবে আৰু তেওঁলোকে আনন্দ লাভ কৰিব তেওঁ মত উম, মানে মাদক দ্ৰব্য যেনে, তোমাৰ মদ গ্ৰহণ কৰা হয় তেওঁলোকে হয়। তোমাৰ তাৰ ওপৰত তুমি কি উপদেশ দিবা বাৰু তুমি?
এই মাদক দ্ৰব্যটো আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক। স্বাস্থ্যৰ আমাৰ বহুতো ক্ষতি সাধন কৰে।
হয় হয়।
চি বি আই
হয়।
। ইয়াৰ ৰিপৰ্ট টতখনাত নেশ্যনেল চাইবাৰ ক্ৰাইম হেল্প সেই মাদক দ্ৰব্যতো আমাৰ বহুতো স্বাস্থ্য কাৰনে সেই মাদক দ্ৰব্য সেৱন কৰাৰ ফলত আমাৰ মানুহৰ মৃত্যুও মুখত পৰিছে।
হয় হয় হয় হয় ঠিক কথা কৈছা এতিয়া কি হৈছে তোমাৰ? আমাৰ নৱপ্ৰজন্মই মাদক দ্ৰব্য সেৱন কৰাটো এটা তোমাৰ এ ষ্টাইলৰ লগতে ষ্টাইল বুলি ভাবি লৈছে কি হৈছে তোমালোকে তেওঁলোকে আমাৰ নৱপ্ৰজন্মই আৰু তোমাৰ যি ডাঙৰ প্ৰজন্ম তেওঁলোকে এ ম যি মাদক দ্ৰব্য তোমাৰ এইবিলাক খাই পেলাই তেওঁলোকে ছ'চিয়েল মিডিয়াত ফটো দিছে, ফটো দি পেলাই তেওঁলোকে এ ভাবিছে যে এটা ষ্টাইলিছ মানে ষ্টাইলিছ হিচাপে ভাবি লৈছে। তে মাদক দ্ৰব্যটো হয় আৰু তেওঁলোকে এইসমূহ সেৱন কৰি এ ৰাস্তা ঘাটে অভঙালী কৰিছে আৰু কিছুমান অনুষ্ঠানৰ অনুষ্ঠান কিছুমান বেয়া কৰি দিয়ে তেওঁলোকে। হয় আৰু কি হৈছে এই হয় কোৱা?
মাদক দ্ৰব্য সেৱন কৰাৰ পিছত, ইষ্টাইল ইষ্টাইল তেওঁলোকৰ যি যিটো ষ্টাইল, সেই ষ্টাইলৰ ফলত তেওঁলোকৰ যে কিমান স্বাস্থ্য ক্ষতি ক্ষতিকাৰক হৈছে, সেই কথাষাৰ তেওঁলোকে নাজানে। আৰু লগতে তেওঁ আহ আৰু তেওঁলোকতে সেই মাদক দ্ৰব্য তেওঁলোকে সুখতো খাবলৈ ধৰে দুখতো খাবলৈ ধৰে, আনন্দটো খাবলৈ লয়। এতিয়া এতিয়া দে এতিয়া দেখিবলৈ পোৱা যায় যে বিয়া সভা সকাম-নিকাম সকলোতে আমাৰ মাদক দ্ৰব্য নহ'লে কোনো কাম নচলে।
নচলে তুমি ঠিক কথা কৈছা সেইটোৱে। আমাৰ অসমত সেইটো, যিকোনো এটা অনুষ্ঠান পাতিলে তোমাৰ মাদক দ্ৰব্য এ প্ৰয়োজন, মানে প্ৰয়োজন মানে কি মাদক দ্ৰব্য খালে কোনো ব্যক্তি মানে প্ৰায় খিনি ব্যক্তি থাকিবই নোৱাৰে আৰু তোমাৰ সেই মাদক দ্ৰব্যৰ সেৱন কৰি তেওঁলোকে যি এটা অনুষ্ঠান এহ অনুষ্ঠান এটা বেয়া পৰ্যায়লৈও তেওঁলোকে লৈ যায়, আৰু তেওঁলোকে সেইসমূহ সেৱন কৰি তেওঁলোকে এ লগৰীয়া বা তেওঁলোকে মানুহৰ লগত কাজিয়া লগা দেখা যায় হয়। আৰু তেওঁলোকৰ মানে সেই মাদকদ্ৰব্যৰ সেৱন কৰাৰ সময়ত তেওঁলোকৰ যি হিতাহিত জ্ঞান হেৰুৱাই পেলাই তেওঁলোকে মাদক
হয় হয় হয় হয় হয় তুমি ঠিক কথাই কৈছা এতিয়া ম মাদক দ্ৰব্য খাই যেনে আমাৰ এতিয়া ফাংচন বা থিয়েটাৰ সেইবিলাকত দেখা পোৱা যায় যে মাদক দ্ৰব্য খাই আহি আমাৰ ইয়াত হুলস্থ কৰে বা কিবা কিবি, মানে উদভণ্ডালী উদভণ্ড দালি দেখিবলৈ পোৱা যায়। তে তেওঁলোকে লাগিলে হাজাৰ পুলিচ থাকক তেওঁ সেই মাদক দ্ৰব্য খোৱাৰ পিছত তেওঁলোকে কোনো গম নাপায়। উ আমাৰ অসমত উৎসৱ পাৰ্বন বুলি কলেই মাদক দ্ৰব্যলৈ পৰিণত হয়। আমাৰ উৎসৱ পাৰ্বনত, উৎস উৎসৱ পাৰ্বনত যিমান টকা আৰু খৰচ এ খৰচ কৰে বা তাৰে আমাৰ নৱপ্ৰজন্মই হাণ্ড্ৰেডৰ ভিতৰত নাইনটি টু এইটি পাৰ্চেন্টে মাদ দ্ৰব্যত খৰচ কৰে, তাৰ বাকীহে এই টুৱেণ্টি পাৰ্চেন্ট খোৱা বোৱা বা ভাত পানীৰ নামত খৰচ কৰে, কিন্তু মাদক দ্ৰব্য নহ'লে তেওঁলোকে থাকিবই নোৱাৰে। কিছুমান লোকে দেখিবলৈ পোৱা যায় যে সন্ধিয়া সময়ত আমাৰ গাঁওৰ যিবিলাক অঞ্চলত মাদক দ্ৰব্য প্ৰস্তুত কৰে ঘৰৰ যি মাদক দ্ৰব্য সেই মাদক দ্ৰব্য খাবলৈ দেখা যায় কিন্তু সেই মানুহজনে যদি এদিন মাদক দ্ৰব্য খাবলৈ নাযায়, তেওঁ হাতৰ কপনি, ভৰি কপনি তেনেকুৱা লক্ষ খন দেখিবলৈ পোৱা যায়।
হয়-হয়-হয় তুমি একদম ঠিক থা কৈছা। সেই মাদক দ্ৰব্য যি এটা খোৱাৰ অভ্যাস তেওঁলোকৰ মানে সেই মাদক দ্ৰব্য খোৱাটো এটা অভ্যাসলৈ পৰিণত হৈ যায়। তুমি যে এতিয়া কলা সন্ধি আমাৰ আমাৰ কিছুমান লোক ওলাই যায় মাদক দ্ৰব্য সেৱন কৰি আহি ৰাস্তাৰে ঘাতে তোমাৰ হাত ভৰি হাত পাক খাই আহে একদম তেওঁলোকৰ হয়। তোমাৰ সেইটো ক'লা যে তুমি এতিয়া অনুষ্ঠানত যিমান খৰচ কৰে তেওঁলোকে দিনে এটা দিনত বহুত হাজাৰ হাজাৰ টকা মাদক দ্ৰব্যৰ নামত খৰচ কৰি দিয়ে।
হয় হয়।
আৰু এটা কথা তুমি গম পাইছানে? এতিয়া আমাৰ চৰকাৰে এখন আইন উলিয়াইছে যে-যে-যে তুমি যদি অ ৰাস্তাত তোমাৰ মেইন ৰাস্তাত যদি বাইক চলাদি অত্যাধিক পৰিমাণে মাদক দ্ৰব্য সেৱন কৰি বাইক চলোৱা, তেতিয়া আমাৰ চৰকাৰে জৰিমনা ভৰাইছে। সেইটো এটা চৰকাৰে এটা সুন্দৰ পদক্ষেপ ল লৈছে বুলি মই ভাবো।
হয়, সেই পদক্ষেপটো লোৱা পৰা আগতে যিমানসকল মানুহে মদ-মদ খাই গাড়ী, মটৰ চলাইছিলে, সেই মানুহৰ পৰিমাণো আজিকালি কমিবলৈ দেখা পোৱা গৈছে, কিন্তু তাৰ-তাৰ মাজতে কমা-কমি যিমান কমিছে সিমান অংশও যদি কমিছে এইট্টি পাৰ্চেন্ট যদি কমিছে, টোৱেন্তী পাৰ্চেন, এইটি পাৰ্চেন লোকে এতিয়াও মাদক দ্ৰব্য খাই গাড়ী, মটৰ চলাই আছে, আৰু যি নৱপ্ৰজন্মই সেই তেনেদৰে মাদক দ্ৰৱ্য খাই গাড়ী, গাড়ী চলাইছে কিন্তু, চলোৱাৰ ফলতে তাহাঁতি বহুত তো, ধৰণৰ এক্সিডেণ্ট হোৱা দেখিবলৈ পোৱা গৈছে।
হয়, হয়, হয়, সেইটোয়ে তোমাৰ মাদক দ্ৰৱ্য সেৱনৰ ফলত বহুতো তোমাৰ দিনে কিমানে এক্সিডেন্ট হৈ য তাৰ বিপৰীতে তোমাৰ মাদক দ্ৰব্য আ, এটা মাদক দ্ৰব্য প্ৰধান প্ৰধান কাৰণ হিচাপে তোমাৰ পৰিগণিত হৈছ
হয়, হয়, আৰু-আৰু এটা মই তাৰ মাজতে তাৰ মাজতে কথা ক'বলৈ যাওঁতে মাদক দ্ৰব্য যি, মাদক দ্ৰব্য প্ৰস্তুত হৈয়ে থাকিব। কিন্তু মাদক দ্ৰব্য খা-তুমি যে, তোমাৰ মই মাদক দ্ৰব্য এটা ব্ৰেণ্ড কৈছোঁ বা ব্ৰেণ্ড বুলিয়েই কৈছোঁ সেই ব্ৰেণ্ডটো
হয়।
সদায় প্ৰস্তুত হৈ থাকিব, হৈয়ে থাকিব, হৈ থাকিব, কিন্তু আমাৰ মানুহে খাই, খাই মানুহজন মৰি যাব কিন্তু ব্ৰেণ্ডটো কেতিয়াও মৰি নাযায়। ব্ৰেণ্ড থাকিয়ে যাব, কিন্তু আমাৰ মানুহ বিলাকহে মৰি যাব।
হয়, হয়, সে তুমি ঠিক কথা কৈছা, সেইটোৱে তোমাৰ মানুহ মৰি যাব, কিন্তু তোমাৰ এটা মদৰ ব্ৰেণ্ডৰ তোমাৰ ডিমাণ্ড বাঢ়ি যাব সদায়, কেতিয়াও কমি নেযায় আমাৰ কি আমাৰ চৰকাৰে এটা পদক্ষেপ হাতত ল'ব লাগে যাতে মদৰৰ যি উম, আমাৰ-আমাৰ অসমত মাদক দ্ৰব্যটো একদম নাইকিয়া কৰি দিব লাগে। মই মোৰ মতে চৰকাৰে এই কাৰণে একদম বন্ধ কৰি নিদিয়ে কাৰণ তেওঁলোকলৈ মানে দিনে বহুত কোটি, কোটি টকা মাদক দ্ৰব্যৰ পৰা হেই টেক্স গৈ থাকে। হয়, হয়।
ক'তো বন-বন্ধ-বন্ধ কৰি নিদিয়ে। এতিয়া মই দৰাচলতে ক'বলৈ লৈছো যে, আমাৰ যি গাঞ্জা খেতি সেই গাঞ্জা খেতি, গাঞ্জা খেতিটোক যদি এতিয়া তেওঁলোকলে যদি টেক্স গৈ থাকিলে হেঁতেন, তেওঁলোকে সেই খেতিতো বন্ধ কৰি নিদিলেহেঁতেন কাৰণ, সেই খেতিটোৰ পৰা তেওঁলোক লে, কোনো ধৰণৰ টেক্স প্ৰদান নাযায়, টেক্স ন-প্ৰদান নকৰে। সেই প্ৰদান নকৰাৰ কাৰণেহে য'তে, ত'তে তেওঁলোকে উ ভাং খোৱা যিসকলে উম, গাঞ্জা খায় সেই গাঞ্জা খোৱা মানুহক আ, ধৰ-ধৰেগে।
হয়, হয়, হয়।
হয়, আজিকালি, আজিকালি ব-আজি তুমি এতিয়া আজিকালি বহুতো জেগাই, জেগাই দেখিব পাইছা যে, ওৱা-ৱাইন শ্বপ বহিছে বাৰ বহিছে, ধাবা বহিছে, সেই কিন্তু ধাবা ধাবা খনত, ধাবা খনত বহুলোকে তেওঁলোকে ধাবা নামত, ধাবা কিন্তু সেই ধাবাখনত বহু লোকে ম-মদ-মদ-মদ খোৱা দেখিবলৈ পোৱা যায়।
হয়, হয়, হয়, সেয়া তোমাৰ মাদক দ্ৰব্যয়ে এজন মানুহৰ গোটেই শৰীৰ আৰু মগজ তোমাৰ-আমাৰ যি যকৃত-কৃত-যকৃত এইসমূহ অংগ একদম মানে অচল কৰি পেলাইছে, মাদকদ্ৰৱে, মাদকদ্ৰৱে এটা শৰীৰ মানে ধ্বংসৰ পথলৈ লৈ যোৱা দেখা গৈছে, আৰু কি হৈছে আমাৰ অসমত এ তোমাৰ ৱাইন শ্বপসমূহত তোমাৰ যি মানে মদৰ দোকানসমূহত আমাৰ কোনো বয়সৰ সীমা নাই তোমাৰ যদি দহ বছৰীয়া এজন ছাত্ৰও যায় তেওঁকো দি দিয়ে উ মদ হেহতক মানে দোকানী ব্যৱসায়ী ব্যৱসায়িক হিচাপে তেওঁলোকে কোনো বয়সৰ তোমাৰ হেৰি না চায় তেওঁলোকে সকলোকে দি যায় এতিয়া তুমিও যদি যোৱা বা মইও যাও। এজনী বয়সস্থ লোকো যায় তেওঁলোক সকলোকে মদ প্ৰদান কৰে তেওঁলোকে ব্যৱসায়িক ক্ষেত্ৰত মানে কোনো বয়সৰ একো নাচায় সেইটো মানে এটা বয়া হেৰি চৰকাৰে তোমাৰ এটা ভাল পদক্ষেপ লাগে লব লব লাগে যাতে এটা বয়সৰ লৈকেহে তেওঁলোকে ব্যৱসায়ীসকলে মদ মানে দিয়ে কাষ্টমাৰক।
হয় হয়। সেই মদৰ তুমি যে কৈছা এতিয়া বয়স সেই বয়সতটো চাবৰ কাৰণে আমাৰ এটা আধাৰ কাৰ্ড বা পান কাৰ্ড দিয়াৰ পিছতহে তেওঁলোকে যে মাদক দ্ৰব্য কৰক। প্ৰদান কৰে মাদক দ্ৰব্য প্ৰদান কৰা বা ওঠৰৰ পৰা একৈশ বছৰৰ ভিতৰত বা চল্লিশ বছৰ ভিতৰ উম চল্লিছ বছৰ যিসকল লোকে সেইসকল লোকে খাব পাৰে আৰু একৈছ বা ওঠৰ বছৰ ভিতৰৰ লোকসকলে খাব পাৰে কিন্তু মাদক দ্ৰব্যটোত মাদক দ্ৰব্যৰ বটল যিটো সেই বটলটোত লেখা থাকে যে, চা উ মা হেৰি স্বাস্থ্যৰ কাৰণে হানিকাৰক কিন্তু সেই মানুহে সেই অংশটো পঢ়ে কিন্তু সেই কোম যিটো ব্ৰেণ্ড সেই ব্ৰেণ্ডটোৱে তাৰ আগতে লিখি দিয়ে যে স্বাস্থ্য কাৰ হাৰিকৰ কিন্তু স্বাস্থ্য কাৰণে হানিকাৰক লে লিখি দিয়াৰ পিছতো আমাৰ ৰাইজে কেতিয়াও সেই বস্তু টো এৰি নিদিয়ে খায়ে থাকিব লাগিলে তেওঁৰ মৃত্যু মু তেওঁ লাগিলে মৃ টু মুখতে পৰক লাগে তেওঁ যিমান মদ খালে সিমান টকা বোলে এ কি বুলি কয় আকৌ ডক্তৰকে দিয়ক এতিয়াতো আমাৰ নতুনকে আহিছে নতু তুন মানে কেইবছৰমান হৈছে আমাৰ নিচা মুক্তি কেন্দ্ৰ এই নিচা মুুক্তি কেন্দ্ৰত কেন্দ্ৰত আমাৰ এ বহুতো এ নৱ প্ৰজন্মও দেখা সোমাই থকা দেখিবলে পোৱা যোৱা যায়।
হয় হয় তুমি ঠিক কথা কৈছা এতিয়া তোমাৰ দৃষ্টিত যদি কোনোবা নিচা নিচা যা যা যাক মানে নিচা যু নিচা সেৱন কৰা ব্যক্তি আছে তুমি অতি শীঘ্ৰে তোমাৰ নিচা মুক্তি কেন্দ্ৰৰ লগত যোগাযোগ কৰি যাতে তুমি এ তেওঁলোকৰ তালৈ নিচা মুুক্ত কৰা আৰু তাৰে আশা থাকিল আৰু এটা কথা কি গম পাইছানে এতিয়া আৰু আমাৰ কি হয় আমাৰ কিছুমান ব্যক্তি এ কিছুমান এ এ এটা ভাল সে এই ভাল অনুষ্ঠানলৈ গ'লেও মদ মানে মদ খাই যায় আ কিছুমানে পৰীক্ষা দিবলৈ যাওঁতে ন মদ সেৱন কৰি যোৱা দেখা যায় তাৰ ফলত কি হৈছে, যিজন ব্যক্তিয়ে তোমাৰ মদ খাই গৈছে তেওঁ পৰীক্ষা দিবলৈ গৈছে পৰীক্ষাত তোমাৰ ক'ত তোমাৰ সুস্থ মগজত পৰীক্ষা দিলে যিটো এটা ৰিজাল্ট পাব আৰু তাৰ বিপৰীতে মদ খাই যদি সেই ব্যক্তিজনে পৰীক্ষা দিয়ে তাৰ ফলাফলটো সি গম পাইছাই ন শূন্য পাব তা
হয় হয় হয় সেই কথাটো তুমি বহুত ধুনীয়া কথা এষাৰ কৰিলা, কিন্তু আজি আজি যুগ আজিৰ যুগত মানুহে এটাই ভাবে যে মাদক দ্ৰব্য নহ'লে কোনো কামত সফলতা লাভ নকৰে কিন্তু সেই সফলতাটো সফলতাটো লাভ নকৰে কিন্তু সফ সফলতাটো যে বিফল হয় কোনেও নাভাবে।
নাই হয়, নহয়, হয় সেইটোয়ে তোমাৰ কি হৈছে আৰু এতিয়া এটা তুমি গোট আমাৰ যে এতিয়া যিটো- দোকানত প্ৰচলিত যিসকল ডেকাসকলে খাই গোটকা বস্তুতো, গোটকা বস্তুতো তাৰ লগত এটা তোমাৰ ধপাতজাতীয় পেকেট মিলাই, সেই পেকেটটো তোমাৰ ছবিটো দেখিছা? তেনে বাহিৰৰ ছবিত
হয়, হয় দেখিছোঁ, দেখিছোঁ হয়।
সেই ছবিটো দেখিলে তোমাৰ আমাৰ ডেকাসকলে আচলতে খাব নালাগে, কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ কোনো জীৱনৰ ভৱিষ্যতৰ কথা নাভাবি তেওঁলোকে খোৱাটো বঢ়াইহে দিছে দিনক দিনে।
হয়, হয়, আজিৰ যুগত আজি, আজি, আজি, কালি ল'ৰা সকলে এটাই ভাবে, যি যিকেইদিন আয়ুসত চাউল আছে সেইকেইদিন জীয়াই থাকিমে বা যিকেইদিন কপালত লিখা আছে সেইকেইদিন জীয়াই থাকিম। যেতি এতিয়া কপালত নাইকিয়া হ'ব মই এনেও মৰিমেই। সেই কথাষাৰ ভবাতো, ভবাতো বহুত বেয়া কথা। কিন্তু তেওঁলোকে যে সেই খা সেই, সেই যি মাদক দ্ৰব্যই হওঁক বা গোটকাই হওঁক সেই গোটকা খিনি খোৱাৰ ফলত যে তেওঁলোক লতাও অতি সোনকালে কমি আহে। আৰু আজিলৈ ইমান আ আজিলে ইমানতে থাকক। আকৌ দ্বিতীয় এদিন লগ পাম বুলি তোমাৰ লগত আশা থাকিল আৰু আমাৰ অলৰেডি সময় হৈ গ'ল।
বাৰু, বাৰু হ'ব দিয়া, ভাল লাগিল তোমাৰ লগত কথা পাতি। বহুখিনি তোমাৰ পৰা শিকিব পাৰিলো। বাৰু আজিলৈ ৰাখিছোঁ দিয়া।
তোমাৰ পৰা বহুত খিনি কথা জানিব পাৰিলোঁ ধন্যবাদ।
বাৰু, বাৰু হ'ব দিয়া।